অ', কি কৰিছে বাইদেউ।
এই ভাত খাই বৈ উঠিলো।
অ ভাত খালে এ মই ভাত বনাইহে আছো
হয় নেক
উম কি আজি মানে কি হৈছে এই আপোনাৰ ঘৰ ও ওচৰতে আৰু ৰুমৰ ওচৰতে মানুহ এজনীয়ে মানে এনেকে বজাৰ চজাৰ আনি দিয়ে যে সেই মানুহজনীয়ে আকৌ মানে হেৰি আনি দিলে মানিমুনি অলপ আনি দিলে। মানিমুনি ত, ততে ওচৰতে আকৌ আপোনাৰ নৰসিংহ পাতি আছিলে নহয় গছ আছে যে, সেইয়া লৈ পেলাই মাছ অকণ আনিলো। অ', মাছ অকণ আনি জালুক দি বনাইছো, জলা কৰি অকমান ঠাণ্ডা বতৰ যে, উম উম।
মাছ লগত
নহয় নৰসিংহ আৰু মানিমুনি দুয়োটা পাত আপুনি এক একেলগে মিক্সিত পিচি ল'ব একেলগে পিচি দিব অঁ তাতে জালুক কেইটামানো দি দিব অঁ একেলগে পিচি দিব নাহে নাহে একো গোন্ধ নাহে
নৰসিংহ পাতৰ গোন্ধটো হেৰি তৰকাৰী বনালে তেতিয়া নাহে নেকি
নাহে নহয় আপোনালোকে বনোৱা নাই নেকি আজিলৈ
উমহ আজিলৈ খায়ে পোৱা নাই
অ হয় নেকি নহয়টো খাব পাৰে তোন আপুনি যেনেকে ফেভিল লতা পাতটো নৰসিংহ পাত মানিমুনি তিনিটা এক একেলগে পিচি দিব অ তিনটা পিচি পেলাই আপুনি ধুনীয়াক ধৰি লৱক পেষ্টটো বনাই লৈ চেকনিত চেকি লব সিঠাটো পেলাই দিব সিঠাটো পেলাই, পানীতটো ধৰি লোৱা ৰাখি দিব। ৰাখি পেলাই তেনেকে অহ। আমি মানে পেজটো হেৰি নকৰো কাৰণ কি হয় গোটা গোটা থাকে যে গোটা গোটা খিনি ধুনীয়াকে চেকনেত চেকি লৈ গোটাতো অঁতৰাই দিওঁ তেতিয়া মানে আপোনাৰ আঞ্জাটো ধুনীয়া হয় তাৰ পিছত ধুনীয়াকে আপুনি তেল দিলে তেলতে নহৰু আ আদা অকমান দিব দি পেলাই সেই হেৰি অকমান ধৰি লোৱা গোটা জিয়া মচলাও দি দিয়ে যদি দিব দি পেলাই অকণমান ভাজি পেলাই পানী ভাজি খিনি দি দিব মানে সেই তাৰ পেষ্টটো দি দিব অ অ ঘৰত বনোৱা জিয়াটো ব্যৱহাৰ কৰিব কানৰ পৰা শু শুকান জীয়াটো আনি ধুনীয়াকে আপুনি কি কৰিব শুনকচোন মচলা টো কেনেকে বনাব অ আপুনি কি কৰিব জিৰা আনিব জিৰা আনিব তাত তেতিয়া আপুনি ইলাইচি দিব লং দিব তাৰ পিছত ডালচেনি অলপ দিব, অ' গোটেইখিনি দি পেলাই আপুনি কি কৰিব মেৰ ধুনীয়াক, শুকুৱাই ল'ব দুদিন মান শুকুৱাই লৈ মিক্সিত পিচিব সেই মছলাটো আপুনি
অ চব অ চবতে ব্যৱহাৰ কৰিব পাৰে সেনেকে আমি আকৌ হেৰি পাঁচপন মছলাটো সেনেকে হেৰি কৰি লয় তেতিয়া মানে মাংসৰ মাংসত বনাই দিওঁ বনালে দিওঁ তাৰ পিছত আকৌ জৰা টো শুদা বিৰাট এক্সট্ৰাকে কৰোঁ মানে। তেতিয়া খুদা জিৰাটো দালি বনালে তেতিয়া দালি বনালোঁ নহয় তাৰপিছত অলপমান তিয়াই দিওঁ
অ নেলাগে আপুনি কি কৰিব দোকানৰ পৰা কিনি আনি ধুলে ন ধুই পেলাই ধুনীয়াকে চালনিত শুকুৱাব শুকুৱাই দিলে বুলি দুদিন বা তিন দিন হলেতু সুক- শুকোৱা যাবই নুশুকালে আপুনি অকমান কেৰাহিতে ভাজি ল'ব।
অ ভাজি বোলে হেৰি কৰিলে অ ভাজি নল'লেও হয়। বোলে ৰ'দত দি অ ৰ'দত দিলে শুকাই যায় যে তেতিয়া মানে কি গোন্ধটো বোলে ধুনীয়া হৈ থাকে ভাজিলে মানে গোন্ধটো অলপ হেৰি হৈ যায় মানে
আপুনি বেছি ভাজিব নোৱাৰিব আপ
অলপমান অ', অলপমান গৰম।
অকণমান দিলে তেতিয়া কিছু মানুহে পুৰা তাৰ জোৱাই দিয়ে টিত এতিয়া কিহ তিতা তিতা হৈ যায় কয় অ সেই- টোৱে আপুনি পূৰা যোৱাব নোৱাৰিব মানে পূৰা নোযোৱ আপুনি মানে পূৰা যিমানখিনি মানে গৰম উঠিলে আপোনাৰ হেই হব পিচিব পাৰিব আপুনি সিমান খিনি গৰম উঠাই ললে হয়। তেতিয়া আপোনাৰ কাৰণে সুবিধা হ'ব সেই মচলাটো আপুনি য'ত ততে দিয়ে দিব
অ হয় আমাৰ মা মানে কি কয় বা বজাৰ পৰা আনা সেই - খিনি ধুই লয় চালনীতে এয়া পিঠাগুৰি পিঠাগুৰি লাষ্ট চালনি যে সেআতে অ ধুই উঠ- ঠাই লৈ লৈ কেনে তেতিয়া কি কয় ৰ'দত ইয়ে এক একদম ৰ'দ হয় যিদিনা ৰ'দ বেছি চি দিয়ে সেইদিনাখন ৰ'দ হয় অ বেছি কে দিয়ে সেইদিনাখনে ৰ'দত দি একদম তেতিয়া লগতে মিক্স মিক্সিত দিয়ে হেৰি কৰি দিয় ভাজি নি-
অ ভালে কৰে তেনেকৈয়ে কৰিব মানে কি হৈছে মানে কেতিয়াবা কি হয় জানে ৰ'দটো কম থাকে তেতিয়া আপোনাৰ বেছি দিন অ হেৰি নহয় যে অকমান তেতিয়া মানে গৰমত থা ল'ব পাৰে কিন্তু যদি আপোনাৰ ৰ'দটো পুৰা পাইছে তেনেহ'লে আপুনি গম উাব দৰকাৰ নয়।
অ অ আমাৰ মায়ে তেনেকে কয় মানে অ এইবাৰ বিহুত মানে আনিছিলো যে। আনোতে মাক দি খে তেলো আমাৰ তাত মানে ৰ'দ নপৰে গছ', গছনি, বহুত আছে যে সেইটো কাৰণে দি খেদালো মায়ে সেনেকে কৰিলে কৈয়ছে ভাজি দিলে বেয়া হে কৈযছে অ'ক গোন্ধটো সেৰি হয় য়াই কৈছে ৰ'দ ল নিলে ডাৰেক
অ অ ভালে কৈছে ভালে কৈছে আচলতে কি জানে কিনা মচলাটোত মানে কেমিকেল বহুত মিক্স হৈ থাকে যে। সেইটো কাৰণে কিনা মচলাটো খোৱাতটো বেয়া আপুনি যদি অ ঘৰত যদি আপুনি বনাই লয় সেই বস্তুটোৰ নিচিনা মানে ভাল একো হ'ব সবই নোৱাৰে গম পাইছে। সেইটো কাৰণে ব্যৱহাৰ কৰিলে ঘৰত ঘৰত ব্ৱহাৰ কৰা বস্তু বস্তুখিনি সদায় ঘৰতে নিজে মানে
অ ঠিকে কৰিছে অ তৈয়াৰ কৰি ললে বেছি ভাল মানে আকৌ বেমাৰ নহয় আকৌ হেৰি নহয়। আৰু এটা হেৰি দালিত আমি দি খাওঁ হেৰি যে এই আমি কম বঙালী, নিবধু বুলি কওঁ এই হেৰি পাত, গ তাত যে ছাইডত
অ কাটা কটা থাকে আমিও দিওঁ আমিও দিওঁ অ সেইটো আমিও দিওঁ বঙালী মেমেথু অ বঙালী মেমেথু সেইটো বোলে বেংগলী মানুহে বোলে বেছি ব্যৱহাৰ কৰে যে সেইটো কাৰণে আগৰ পৰা সেইটো বঙালী মেমেধু বুলিয়ে কয় মানুহবিলাক আমিও দিওঁ এই দালি বা মাটি দালিত, যে বিশেষকে আমাৰ মাটি দালিত সেই বস্তুটো ব্যৱহাৰ কৰে সাৰ দি মাটি দালি খাই ন সাৰ দিয়া মাটি দালিত অ
সেই ভাল লাগে বহুত মি মিঠা মিঠা লাগে খাই বহুত ভাল
অ অ সেইট মই ভাল মোকে বহুত ভাল পাও মই আ সাৰ দিয়া যে মাটিমাহটো ৰঙালাও, দি বা হে অমিতা দি দিব লাগে তাতে
অ আমি আকৌ ৰঙালাও, নিদিওঁ অমিতাটো, দিওঁ ৰঙালাও নিদিওঁ আৰু অমিতা দিওঁ আকৌ বঙালী, নিম ধুৰটো অ বঙালী নিম ধুৰটো আমি পিটিকা বনাওঁ মাছৰ, পিটিকা বনাওঁ যে তাত তেতিয়া। মানে মিহি মিহিিকে কুটিবি
অ আমাৰ মানে কি হয় জানে মাটি দালি মাটি দালি যেতিয়া আমাক সাৰ দি বনাই তাত ধৰি লও আমাৰ তেল চাল একো ব্যৱহাৰ নহয় খালি খাৰতে মাটি দালিটো সিজে আৰু তেনেকুৱাই তাত তেল নামাৰে আৰু তেল নিদিয়ে আৰু তাত
অ আমি আকৌ তেল মাৰি দিম
কৰিব নহয় নহয় কি ক নহয় নিদিয়ে কেনেকে কি কৰিব জানে আমি আমি মানে আমি কি কৰো খালি মানে মাটি দালিটো প্ৰথম পানী দি পেলাই সিজালো নহয় সিজাওতে সাৰটো দি দিলো তাৰ পিছত সিজি থাকিব সিজি থাকিব নহয় তে তে যেতিয়া ধুনীয়াকৈ সিজি যাব তেতিয়া নহৰু নিদো খালি আদা মানে অকণমান থেতালি আৰু অকণমান জালুক দি পেলাই বঙালী মেমেধু দি পেলাই লাষ্টত মানে নমাই
উম্‌ আম্‌- আমাৰ আকৌ- সাৰটো পিছতহে দিওঁ। এতিয়া আমাৰ মান- আমাৰ মানুহে বনাই যে তেতিয়া কয় সাৰটো প্ৰথমে দিব নাগে লাগে ভাল ে বোলে তেতিয়া নিসিজে এ মই কৈছিলো সাৰটো দিলেহে সিজে হয় সাৰ টো দিলেহে পতক
তেতিয়াহে আপোনাৰ সোৱাদটো বহুত ধুনীয়া হয়, সাৰৰ সোৱাদটো। আপুনি যে এই কোলা কচু ঠাৰি যে, কোলা কচু ঠাৰিটো যে কোলা কচু ঠাৰীটো আপুনি সাৰ দি বোলে মাংসৰ লগত
অ' খাৰ দি আমি মাংসৰ লগত খাই পোৱা নাই বাও -হেৰিয়ে হেনেকে!
দিন ল'বই সঁচাক ল'ব বহুত ভাল লাগে খাবলৈ উম অ লোকেল মুৰ্গী লোকেল মুৰ্গী অ লোকেল মুৰ্গীৰ লগত খাব লোকেল মুৰ্গীৰ লগত মানে কেনেকে খাব জে লোক ম জিৰা, আপুনি ঘৰত বনোৱা জিৰা মচ মচলাটো দি মাংসখিনি অলপ টাইম ভাজিব পিঁয়াজ এটা দি দিব ভাজি ধৰিলে মুৰ্ী অকমান টান হৈায় হয় সেইতম পাৰ্চেট মানে পঞ্চাশ শতাংশ আমাৰলপাজ ভাজি গ'ল আৰু মাংস খিনি ভাজি যোৱাৰ পিছত আপুনি কচুিনিখিনি মানে কাটি থব টুকোৰা টুকোৰি কে সেই কচু খিনি আপুনি তাতে দি দিব ঠাৰি খিনি ঠাৰি কচু অ কুলা কচু ঠাৰি নালাগে নালাগে একো কৰিব নালাগে সেই কাটি থোৱা কচু খিনি তাতে দিব নখজুৱাই অকনো নখজুৱাই নখজুৱাই আপুনি ধুনীয়াকে মাংসতে কচুখিনি দি পেলাই আপুনি অক্‌ অকমান ভাজিব, ভাজি আপুনি যিমান খা সাৰ ব্যৱহাৰ কৰিব বিচাৰে তাত সাৰখিনি দি আপুনি ঢাকন মাৰি দিব সাৰতে আপোনাৰ ধুনীয়াকৈ কচুটো মানে মজি যাব গৈ লগতে মাংসটো সিজি আহিব ভাজি ভাজি লাষ্টত আপুনি জালুক অলপ বেছিকে দিব জালুক আৰু জ্বলাটো বেছি দিব উম জালুকৰ জ্বলাতো
জিৰা নাখায় নেকি আপোনালোকে জিৰা নাখায় নেকি
জিৰা মানে আগতীয়াকৈ অলপ দিওঁ যে জিৰাটো তাত ইমান দিব নালাগে মানে সেইটো মানে অকল মানে আপোনাৰ আদা-আদা মানে পেষ্টটো, গোন্ধটো আও লগতে আপোনাৰ জালুক কৰ সোৱাদটো জলকীয়া সোৱাদ আহিব, লগতে সাৰৰ মি ঠা সোৱাদটো আহিব কচুৰ লগত সেইখিনিতে মানে সেই বস্তুটো বহুত ধুনীয়া লাগে আৰু খাই
হয় নেকি অ আমি আমি আকৌ খাইে পোৱা নাই আপোনালোকক কথা পাতি ভালে লাগিল বাৰু বহুত
অ অ আপুনি এদিন খাই চাবচোন কেনেকুৱা লাগে আপুনি কেনেকুৱা পাই ন এদিন চেষ্টা কৰি চাবচোন বনাই তেতিয়া আপুনি মোক কব যে হয় বহুত ভাল বস্তু এটা শিক শিকালে আপুনি খাই সঁচাকে বহুত ভাল লাগিলে। অ' খাবলৈ বহুত ধুনীয়া হয় দিয়ক সেইটো।
অ' মিঠাই। এনেও সাৰৰ তৰকাৰী তোন্‌ এনেও ভাল লাগে খায়। এতিয়া যদি মাংস লগত বনোৱা যায় আও ভাল লাগে
অ' ভাল লাগিব। আপুনি আৰু কি কৰিব পাৰে- এই যে বৰ কচু ওলাই যে ভাদ মাহত যে আপোনালোকৰ নিয়ম আছে নে ভাদ মাহত বৰকচু খাবই লাগে বুলি যে ঊল কচু টো যে ঊল কচু টো অ আমাৰ মানে খায়েই আমাৰ মানে খায় আপাৰ আমাৰ খাৰ দিনা খায় সেইটো আ আপুনি মাংস বা লোকেল মু লগত বা হাঁহৰ লগত খাবচোন, মাংস বনোৱা নিচিনাকে বনাব, অ', অ', অ', খাৰ দি খায় ন'? আমাৰ নাখায়, আমাৰ কেনেকে খাই জানে নে আপুনি লোকেল মুৰ্গী যেনেকে আলু দি পেলে বনায় ঠিক তেনেকা সলনি মানে আপুনি সেয়া মানে আলু হেৰিটো দিয়ে কচুটো দি পেলাই বনায়। খাবলৈ আপোনাৰ ইমান ধুনীয়া হয় হাঁহৰ মাংসৰ লগতো আৰু ভাল লাগে। এয়া খাবলৈ, আপুনি এইকিটা টেষ্টটো যদি খায়, আপুনি মানে এইকিটা এৰিব নোৱা মানে কেতিয়াও আৰু
ঠিকে আছে বাও, মই মুৰ্গী এটা আনিয়ে থৈ দিছ সেৱাও তেল এতিয়া বনাই বনাই খাই
অ', আপোনালোকৰ সেইটো চালে লোকেল মুৰ্গী দামবিলাক কেনেকুৱা বাৰু?
তাতে ছশ টকা হৈছিল। এতিয়া অলপ মানে পাহ অ'। এতিয়া পাঁচশ মান হৈছে আৰু।
পাঁচশ মান হৈছে ন' অ', মাজতে ইমান দাম বাঢ়িছ লোকেল মুৰ্গী পোৱাই নায
পোৱাই নাযায়, নহয় আমাৰো আছিলে কিন্তু এতিয়া বেমাৰ হ'ল যে। বেমাৰ হৈ মানে চব মৰি গ'ল, সেইটো কাৰাণেহে
অ', ঠিকে আছে দিয়ক ন' বাইদেউ পিছত আকৌ ফোন কৰিম দিয়ক অ', হ'ব দিয়ক, উম, উম, হ'ব দিয়ক।